বি
এই মানে গিটাৰ, গিটাৰ হেৰি চাই আছোঁ, শ্ল'গ, বিলাক চাই আছোঁ।
অ', গীটাৰ শ্লগ চাইছা।
অ'।
তে কোৱা?
শ্লোক মানে নহয়, কিছুমান কৃষ্ণই মানে বাণী বিলাক দিয়ে যে সেইবিলাক। মই ভাই চাই আছোঁ আৰু।
অ', কেনেকুৱানো বানীবিলাকনো অকমান শুনাই দিব পাৰিবা জানো?
মানে সংস্কৃতত নহয়। এনেই মানে, মানে কিছুমান হয় এই শ্লোকবিলাকৰে কিছুমান কৃষ্ণই মানে লিখি থৈ দিছে আৰু।
অ', অ', অ'।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
অ', অ', অ'।
কাৰোবাৰ বাবে ৰৈ থাকি লাভ নাই। সঁচা কিন্তু যাত্ৰা তোমাৰ পথো তুমি নিজে বিচাৰি ল'ব লাগিব। এইবিলাক শ্লোক পৰাই এইবিলাক লিখিছে।
কাৰৰ সহায়ত তাই চলিব নালাগে তাৰ মানে মিনিংটো অ'। ভগৱান তেওঁ নিব তোমাক
ওপৰত কৰা আশাই কেৱল দুখ দিয়ে।
অ', সেইটো সঁচা কথা অ'। অ', আৰু কি লিখা আছে?
এ, এনে এনেকুৱা এটা দুটা এনেকৈ পাওঁ আৰু।
অ', দে কোৱা ভাল লাগিছে ভগৱানৰ কথা কলে শুনিবৰ ইচ্ছা যায়। কৈ থাকা মই শুনি আছোঁ বাৰু ভাল লাগে এইবিলাক
আৰু চাওঁ আৰু।
অ', নহয় চাব লাগে আজি-আজিকালি মানুহৰ লগত সমাগম কৰি মানুহৰ লগত সমালোচনা কৰাতকৈ। নিজে নিজৰ লগত ব্যস্ততা হৈ তাৰ মানে ধৰ্মৰ প্ৰতি মত ৰাখাব লাগে ধৰ্মত মতি হ'ব লাগে, কি ভগৱানৰ কথা ভাবিব লাগে। ভগৱানেহে পাৰ কৰাব আমাক জীয়াই থাকিবৰ কাৰণে ৰাস্তা দেখাব হয় না নহয়। সেইটোয়ে কথা, কিন্তু মানুহৰ লগত তুমি বহাচোন কেতিয়াবা। মায় এই পৰৰ, পৰৰ চৰ্চা বুলি যে কয়। তাৰমানে বেলেগৰ কথা আলোচনা এই তাই ভাল অমুক বেয়া তমুক, তমুক। এই তাই এইটো কৰা নাই, সেইটো কৰা নে এইবিলা খান বেয়া এইবিলা খানত কতি এই মানে ভগৱানৰ কথা আলোচনাত
অ', এইবিলাক কৃষ্ণৰ বাণী এইবিলাক কৃষ্ণৰ বাণীবিলাক চাব লাগে।
অ', সেইটো জ্ঞান লাভ হয় জ্ঞান লাভ হয়।
অ', কিন্তু সঁচা কথা কিন্তু মানে জোনে তোমাক লগত নাথাকে। সেইটো আশা কৰি লাভ নাই।
অ'।
সঁচাকৈ যোনটো বিপদত চাই সেইটোহে মানুহ।
অ', অ'।
হয় নে?
হয়, হয়। আৰু কি, কি লিখা আছে?
মানে এনেও এটা দুটা আহিছে আৰু মই সিমান নাজানো এইবিলাক মহাভাৰতৰ কথা আৰু যিটো আহিছে সেই সেইটো আৰু পঢ়িছোঁ আৰু জানে যদি কওক?
জানো মানে নাই সিমান মোৰ অভিজ্ঞতা নাই, তথাপিতো আৰু তাৰ মানে এই আমি যে খং কৰো যে,
অ',
খং কৰিলে আমাৰ কি হয়, ঠাণ্ডা হৈ থালে কি হয়? তাৰমানে খং বিলাখান হ'ল আমাৰ তাৰ মানে নাৰ্ভ বিলাখান।
অ',
খং খং কৰিলে আমাৰ নাৰ্ভগিলা খানো তেজ বিলাগ তাৰমানে হিংসাত্মক হৈ উঠে।
অ
তাৰ মানে আমি, তেজ টো কাৰণে আমি আমাৰ খন আহে, আমাৰ শৰীৰত যদি তাৰে তেজ তোৰ কাৰণে আমি পৃথিৱীত মানে হিমগ্ল'বিনৰ কাৰণে ধৰি লও জীয়াই আছো। যদি আমাৰ শৰীৰত এই নাৰ্ভ বিলাকখান আমাৰ তেজ চলাচলৰ কাৰণে বেছি। সেই বস্তুটোক আমি যেতিয়া খং উঠে। তেতিয়া ৰ'দ কৰিব লাগিব খংটো ৰ'দ কৰিলে মাটিৰ ফালে যদি চাও। তেতিয়া তাৰমানে এই ৰোধ হ'ব, তেতিয়াই তাৰ মানে হয় তুমি হিংসা ৰোধ কৰা। প্ৰত্যাহাৰ কৰা, তাৰ মানে সেই কথাত মিনিংটো হ'ল সেইটো, তাৰ মানে আমি যদি খং উঠে খং উঠিলে আমি তাৰমানে নিজৰ শৰীৰটোক কণ্ট্ৰল নিজে কৰিব লাগিব তাৰমানে শৰীৰটোৰ নাৰ্ভবিলাকখনক আমি দমন কৰিব লাগবো।
উম
দমন কৰিলে আমাৰ খঙটো আপোনা আপুনি কন্ট্ৰল হব। তেতিয়া ভগৱানে ভাবে যে, এয়ে ঠিক মনুষ্য তাৰ মানে খংটো কন্ট্ৰোল কৰিব জানিছিল। সেইকাৰণে আমাক খং উঠিলে আমাক মানুহে কয় নহয়, খং নামে চন্দাল। গতিকে আমি যদি চংডালতে পৰি নথওঁ আমি তাতকৈ খঙ নকৰাই ভাল। মানুহে খৰি দিয়া খৰি দিয়া জনক চণ্ডাল বুলি আমি-আমি কলে একো একোটা চংদাল আমি উম,
অ',
কাৰণ আমি যে খঙ যে কৰিম এই খং কৰাটো চন্দাল জল আৰু কাম কৰি আছে।
অ',
যে সি আকৌ টা মই ওপৰত গৈছো গতিকে সেই বস্তুতটো কৰিব নালাগে। ভগৱানে বেয়া পায়।
উম
আমি আমি নিজে চন্দাল আমি খংটো যদি প্ৰত্যাহাৰ কৰিব পাৰোঁ, আমি চন্দালৰ পৰা দূৰত থাকিব পাৰিম।
উম
গতিকে সেইখিনি আমি ৰোধ নিজে কৰিব লাগিবো। বেলেগে কৰিব নোৱাৰে।
কৃষ্ণই আৰু এ অ, তাৰমানে কৃষ্ণই আৰু আৰু এটা মানে লিখিছে যে কালি দুদিনৰ কৰিবা কিন্তু মনত ৰাখিবা ঈশ্বৰে সেইদিনা, তোমাকো ঠগিব, গোটেই জীৱনলৈ দুখ মানে
সেইটোও আঁছা।
সদায় এইবিলাক, বুজি পাইছা না অতি সঁচা কথা কিন্তু এইবিলাক।
উম, নে সেইটো তাৰমানে অ' অ', তাৰ মানে কি, তুমি যদি তাৰ মানে আনক দুখ দিয়া ভগৱানে তোমাকো দেখি আছে, যে এই মানুহজনক এইজনীয়ে তাৰ মানে দুখ দি আছে, গতিকে তোমাৰো একদিন নিশ্চয় আহি আৰু সেই বস্তুতটো তোমাকো তাৰমানে ভগৱানেই দিব, সেই কথাটো কৈছি। তাৰমানে সেইকাৰণে আমি, আমি মানুহ না এ মানুহ হয় তাৰমানে মানুহৰ কৰ্ম লাগিব যে আমি তাৰ মানে কাকো অন্যায় কৰবা নালগে, দুখ হলো হ'ল দুখ হ'ল হ'ল দুখীয়া হৈ আছো, আছো একো কথা নাই। আমাক কোনোবাই যদি হাঁহিচে হাঁহিব দিয়া, একো নহয় যিজনে আমাক হাঁহে দুখীয়া বুলি তেওঁৰো একদিন আহিব, কাৰণ সকলোৰো সময় এক একে সময়ত ৰৈ নাথকে সময় কাৰো বাবে ৰৈ নাথাকে, সময় সদায় আগুৱে যায়। হয় নে নহয়, সময় বিলাখান আগুৱে আগুৱে যাই আছে। কাৰো বাবে ৰোৱা নাই, আজি মোক কোনোবাই যদি হাঁহি কোনোবাই হাঁহিলি ভগৱান ভগৱানেতো দেখি আছে, মানুহজনে মানুহজনে হাঁহিচি আমি দুখ পাইছো। যে চাঁ মোক ঠাট্টা কৰিছি, মোৰ ডিকি চাই হাঁহিছি মোৰ মনটোত যেতিয়া দুখ লাগিছি ভগৱানে নিশ্চয় দেখিছি, তেতিয়া ভগৱানে ভাবিছি আজি তোক দুখ দিছি, এদিন মই সেই মানুহজনকো কোনোবাই হাঁহিবো। তেতিয়া তেওঁৰ মনটোত কেনেকুৱা লাগিব।
সেই কথাটো তাৰ মানে আমি কৰব নালাগে, তাৰমানে সকলো বস্তু সমানে ভাববা লাগে। সকলো মানুহকে সমান চকুৰে চাব লাগে, তাত তাৰ মানে জাতি ভেদ কৰবও নালাগে, আৰু ম মতা-মাইকীৰো ভেদ কৰিব নালাগে, তাৰমানে চব মানুহ না জীৱ আ আছে না, আত্মাএকোতা আছে। আত্মা-আত্মাক চিনিব লাগে, আত্মা আৰু পৰমাত্ম মা যেনেকুৱাকে দুই ভাই, আমিও মানুহ না আমি মানুহৰ মানুহৰ দৰে কথা কৈ আছো। কিন্তু এই আত্মাগিলাখানে সিহঁতে কিহৰ দ্বাৰাই কথা কৈছে, আত্মাৰ দ্বাৰাই। সিহঁতে সিহঁতৰ কথা বিবেচনা কৰব পাৰি আছে, যে সেই ভুলতো আমি মা আমি মানুহ আলোচনা কৰছোঁ, এই এইটো নকৰিবিচোন কিয়নো কৰা এইটো বেয়া কথা আমি সেনাকে কৈছোঁ। কিন্তু আত্মা আৰু পৰমাত্মাই সেইটো কথা কোৱা নাই, সিহঁতে তাৰমানে অন্তৰ খন ধ্যানত বহিয়ে সেই অন্তৰে দিয়ে কথাটো কৈছিল, সেই সেইকাৰণে আমি তাৰ মানে সদায় সঁচাকে ভাল লাইনত যাব লাগে, আৰু যিকোনো বস্তু টো আমি ভগে খোৱা বিতৰণ কৰি খোৱা, এইবিলাকে আমাক ভগৱানে কৈৰছিল। কাৰণ ভগৱানে বোলে, এটা তিলস আগৰ দিনত
অ', এটা তিলও মানে সাত ভায়াকে ভাগে খায়।
অ', গতিকে আমি আৰু মানুহ, আমি একো একোটা বস্তুক আমি ভাগে কিয় খাব নোৱাৰিম। আমিও চেষ্টা কৰব লাগব, যদি ভগৱানে স্বয়ং ভগৱানে যদি বৰ্তমানটোত আমি অতীতত হৈ যোৱা ঘটনাত বা বহুত আগৰ যুগৰ যুগৰ কথা, আমিতো ভগৱানক দেখা দেখা নাই, আমি মানুহে কয়া কথা মানি আছো, গতিকে সেই কথাটো ধাৰণা কৰি যে যদি ভগ-ভগৱানে এটা ভগা খাব পাৰছিল, আমিনো কিয় নোৱাৰিম। আমি পাৰ লাগ ব আমিও চেষ্টা কৰিম। গতিকে সেই বস্তুতো তেতিয়া তাৰ মানে থাকে আমাৰ আশীৰ্বাদ আমাক বেলেগ আশীৰ্বাদ দিবা নালাগে। ধানটোটো খাই এই ইমান ভাল লা কোনেনো দিছিল, এ অমুকে দিছিল, এসেইটোৱে আশীৰ্বাদ। হয় নে নহয়, বে কোৱা এতি কি কবা কাৰণ তোমাৰ ফালৰ পৰাও মই অলপ শুনো কোৱা।
তাৰমানে আৰু ধ আৰু এ তাই মানে
কি কবা?
মনত পৰিছে।
কোৱা।
যদি আপুনি কিবা কাৰণত কাৰোবাৰ দুখত মনত দুখ কষ্ট দিছে আৰু সহজ সৰল মানুহৰ লগত ঠগ প্ৰৱঞ্চনা কৰিছে, তেনেহলে যৰ কাৰণে অপেক্ষা কৰিব, কিয়নো কৰ্ম এদিন সকলোৰে ভোগ কৰিব লাগিব।
আহ এই মই, মই ক'লো সেই কথা খিনি এ কলো তাৰমানে সেইটোয়ে। অ,
উম,
উম,
মানে দুৰ্বল মানুহক ঠগ প্ৰৱঞ্চনা কৰিব নালাগে। অ,
নালাগে, প্ৰৱঞ্চনা কাকো কৰিবই নালাগে, প্ৰৱঞ্চনা বস্তুত অ' থগ প্ৰৱঞ্চ, নাটো কৰিবই নালাগে কাৰণ প্ৰৱঞ্চনা আজি যি কৰা মানে, কালি তোমাৰো
উম,
হয় নে নহয়, প্ৰৱঞ্চনা আজি মানে কালি নৰে খালি আমি অপেক্ষা। হয় ন? আ আজি তোমাৰ দিন। কালি মোৰ দিন। সকলোৰে ক্ষেত্ৰত, সেইকাৰণে কাকো কায়ে ঠগ প্ৰৱঞ্চ কৰিব নালগে।
মানে কাৰোবাৰ ভাল দিন আহে, কাৰো কাৰোবাৰ বেয়া দিন আহে।
নহয়, বেয়া দিনে যে মানুহৰ মাজত চলি যাব এইটোও কিন্তু মিছা কথা, বেয়া দিন চলি থকাৰ মাজত তো এদিন ভগৱানে চকু মেলি নিশ্চয় চাব কাৰণ ভগৱান পৃথিৱীত আছে, কাৰণ কাৰোবাৰ একো নহলেওঁ অ' বিশ্বাস নহয়, চলিয়ে আছে, চলি আছে। কাৰণ এনেকুৱা মানুহ একোটাকো লগ পাইছো, একোৱে নাই একোৱে নাই, কিন্তু সেই মানুহজনে তাৰ মানে ক'ৰ পৰা কোনে কেনেকে বস্তু যোগাৰ ধৰিছে, এ তাৰ কোনেও নাজানে কিন্তু মানুহজন জিন্দাও আছে। কিন্তু তেখেতৰ একো নাই। এইটো কোনে কৰিছে, এইটো তাৰ মানে মানুহ ওপৰত ভগৱানে তাৰমানে মানুহক সহায় কৰাৰ কাৰণে
অ, অ', অ'
এ, এইটোৱে কথা, সেইকাৰণে আমি ভগৱানক ধ্যান কৰি থাকি এ, নাই, নিজে চেষ্টা কৰি কৰিও যাব লাগিব, ভগৱানকো ধ্যান কৰিব লাগিব আৰু চেষ্টাতটো নিজৰ কাৰণ আমাক আমি মানুহৰ দ্বাৰাই আমাৰ কৰ্ম বিলাখন হ'ব, গতি কেতিয়াবা আমি কৰ্ম কৰি যাওঁতে, যাওঁতে আমি ভাল কামত খান পৰি যাব, তেতিয়াই আমি সফল হম, এই আইন বিলাক সেইকাৰণে ভগৱানৰ প্ৰথম ভগৱানৰ নাম, দ্বিতীয়তেহে তাৰ মানে কৰ্ম। আমি প্ৰথমতে ভগৱানৰ নাম লৈ, খোৱা খাদ্যৰ পৰা দি কৰি
মানে যিকোনো কাম কৰিলে ভগৱানৰ নামটো ল'ব লাগে।
আমি নাজানো আমাৰ ভৰি দুখানে আজি ক'ত লৈ যাব, প্ৰথম ভৰি দুখান। চৰণ প্ৰথম চৰণ দুখন, তাৰে পিছত আমাৰ ধৰিত ধৰিত্ৰী মাই যে মা, তোমাৰ পৃথিৱীত মই মা খোজ দিলো। তুমি কি কৰা মই নাজানো, গতিকে মই কৰ্মত মোৰ কৰ্মত মই ব্যস্ততা হৈ যাম। তুমি ভাল বেয়া চালি তুমিও চাবা, সেইকাৰণে আমি সেইখিনি কৰব লাগে। উঠাৰ লগে লগে, আৰু